হেল্ল'।
হয়'
কি খবৰ?
মই ভালে আছো তোমাৰ কি খবৰ
মোৰো ভাল কি কৰি আছা
মই লিখি আছিলো ৰবা তুমি কি কৰিছা
মই এনেই বহি আছো মোবাইল চাই আছো
আ হয়
আজি হঠাতে আমাৰ স্কুলৰ ফেভৰেট টিচাৰৰ কথা মনত পৰি গ'ল
হয় নেকি তোমাৰ প্ৰিয় শিক্ষক কোনগৰাকী আছিল বাৰু
আহ মোৰ
কোনটো ছাবজেক্ট পঢ়াইছিল তেখেত
মোৰ এছামিচৰ টিচাৰ ফেভাৰেট আছিলে
অহ
হোৱাত আছিল
হয় নেকি
মোৰ তেনেকে মোৰ তেনেকে গণিতৰ আহ মেমক বহুত ভাল লাগিছিল তেখেতে পঢ়োৱা নিয়মেৰে বহুতখিনি মই শিকিব পাৰিছিলো আৰু সেই পদ্ধতিটোৰে শিকি বহুত ভাল লাগিছিল
আহ হয় নেকি মোৰো মই অসমীয়া ছাৰৰ আহ কথা বহুত ভালকে বুজি পাইছো ইমান ভালকে পঢ়াইছে ধেমালিও কৰিছে আমাৰ লগত
হয় নিশ্চয়
অ সেই ছাৰৰ কথা বহুত মানে মনত পৰি গল আজি হঠাতে
ছাৰক মোৰো বহুত ভাল লাগে ছাৰে যেনেকৈ আমাক কথাৰ মাজতে ধেমালি তাৰপিছত কথাৰ পঢ়াই থাকোঁতে কেতিয়াবা কেতিয়াবা আমাক উৎসাহো দিছিল পঢ়িবলে ত তেনেকে ছাৰক আমি এতিয়া বহুত মনত কৰোঁ
হয় ঠিকে কৈছা যেনেকে তুমি কলা গণিতৰ অ বাইদেৰ কথা অ মোৰো মাজে সময় গণিতৰ বাইদেউৰ কথা বহুত মন মনত পৰে অ যিহেতু তেখেতে ইমান ভালকে আমাক গণিত শিকাইছিল পদ্ধতি বিলাক বহুত সহজ আছিলে আহ ভালকে বুজি পাইছো
হয় তেনেকে শিক্ষক বুলি কলে আমি এজন শিক্ষকৰ কথা আহ তেখেত বহুত ভাল তেনেকে আমি কব নোৱাৰো কাৰণ প্ৰত্যেকজন শিক্ষকে আমাক বহুত ভালকে শিকায় শিক্ষকে আমাক আহ বহুত আ কষ্টৰে শিকাই তেখেতৰ বহুত অৱদান আছে আমাৰ জীৱনত তেনেকে আমি প্ৰত্যেক গৰাকী শিক্ষক শিক্ষয়িত্ৰীক বহুত শ্ৰদ্ধা কৰিব লাগে।
ঠিকে কৈছা শিক্ষক শিক্ষয়িত্ৰী হৈছে আমাৰ আহ জীৱনৰ এক বন্তিৰ নিচিনা।
হয়।
যিহেতু সিহঁতে আমাক ইমান ধুনীয়াকে শিকাই আমাৰ আহ ভৱিষ্যতৰ আহ আগবাঢ়ি যাওঁতে আমাক সহায় কৰে।
হয়। তুমি ঠিকেই কৈছা যেনেকে এজন মহৎ লোকে কৈ গৈছিল যে শিক্ষক হৈছে এডাল মমবতিৰ দৰে যিয়ে নিজে গল আনক পোহৰ দিয়ে। ত' সঁচাকে শিক্ষক এগৰাকী আমাৰ জীৱনত আহিলে বহুত ুত খিনি আমাৰ জীৱনৰ আচাৰ ব্ৱহাৰ পঢ়া শুনাৰ উপৰিও আচাৰ ব্ৱহাৰ এইবোৰ বহুত খিনি আমি আহ ঠিক কৰিব পাৰো মানুহৰ লগত কেনেকে কথা পাতিব লাগে। ডা ডাঙৰক কেনেকে শ্ৰদ্ধা কৰিব লাগে সৰুক কেনেকে মৰম কৰিব লাগে। এইবোৰ কথা আমি শ শিকিব পাৰোঁ।
হয় ঠিকেই কৈছা। যিহেতু মই কলো মোৰ আহ-আহ ভাল পোৱা ছাৰ অসমীয়াৰ ছাৰ আছিলে। তেখেত ইমান ভালকে আমাক পঢ়াইছে। চব বস্তু আহ লিখি দিছে। আৰু তেখেত ৰ ধেমালি ধেমালি কৰ কৰাঢ কথাখিনি ইমান মনত পৰি যায় কেতিয়াবা। যে ছাৰে আমাক ধেমা ধেমালিৰ মাজতো ইমান ভালকে শিকাইছে। অহ বুজাইছে আৰু কেতিয়াবা শিক্ষক দিৱস আহিলে ছাৰে আমি আহ কিবা উপহাৰ দিও নিদিও ছাৰে নিজে সোধে যে মোৰ কাৰনেে কি উপহাৰ আনিলে তহঁতে? সেইবিলাক কথা এতিয়া মনত পৰি যায় যে ছাৰে কিমান ধেমালি কৰিছিল আমাৰ লগত।
হয় নিশ্চয়কৈ। তোমাৰ কথা তুমি কোৱা কথাষাৰ মোৰ বৰকৈ মনত লাগিছে কাৰণ ছাৰে এবাৰ মোকো তেনেকে সুধিছিল যে, তই মোৰ কাৰণে উপহাৰ আনিছনেে? মই হয়তো সেইটো সময়ত চ উপহাৰ দিব পৰা নাছিলোঁ। কিন্তু তাৰ পিছৰ ন তাৰ পিছৰ বছৰত অৰ্থাৎ অহা বৰ্ষত মই তেখেতক উপহাৰ দিবলৈ সক্ষম হৈছিলো। আৰু হয়তো তেখেতে মোক আহ বহুত খিনি আহ আশীৰ্বাদ কৰিছিল। হয়, তেনেকে বহুত বেছি ভাল লাগিছিল ছাৰক। আৰু এতিয়াও মাজে সময়ে ক'ব গলে প্ৰায়ে আমাৰ ছাৰলৈ মনত আহ মনলৈ আহি থাকে।
হয় ঠিকেই কৈছা। ছাৰে-ছাৰে কোৱা প্ৰতি প্ৰতিটো কথাই আমাৰ মনত থাকি গ'ল। আ ছাৰে ইমান ভালকে পঢ়াইছে।
হয়।
কেতিয়াবা ছাৰে আমাক ঘৰত মাতা নামেদি মাতিছে ইমান ধুনীয়াকে মানে বুজাইছে। কেতিয়াবা এনেকুৱা হৈ-হৈ গৈছে যে ছাৰে কেতিয়াবা ঘৰত মাতা নামেদি মাতিছে, ভাবো ছাৰে নামটো কেনেকা জানিলে, পিছত শুনো যে কোনোবা লগৰ এজনক কৈ দিছে। পিছত ছাৰে হাঁহি থাকে যে তহঁতৰ ঘৰত এই নামেদি মাতে। এ হাঁহি ওলাই ছাৰৰ কথা কিছুমান বহুত
হয় হয় নিশ্চয়। তেনেকে বহুত কথা আমাৰ মনলৈ আহে হয়, আৰু তেনেকে আৰু এজন ছাৰ আছে, তেখেতক মই বহুত বেছি ভাল পাইছিলোঁ মানে মোৰ প্ৰিয় শিক্ষক তেখেত আছিল। তেখেতে ইকনমিক অৰ্থনীতি বিজ্ঞান পঢ়াইছিলে। তেখেতে অৰ্থনৈতি বি - বিজ্ঞানৰ আহ পঢ়াবোৰ এনেকে পঢ়াইছিল যেন, আহ ধেমালিৰ সৈতে বস্তুবোৰ আমাক ধুনীয়াকে বুজাই দি বুজাই দিছিল। চ' আহ য, হয়। এতিয়া হয়তো, তেখেতক তেনেকে লগ পোৱা নহয়। কিন্তু তেখেতৰ কথা মনলৈ বৰকৈ আহি থাকে আৰু সেই দিনবোৰলৈ মনত পৰিলে আহ কেতিয়াবা কেতিয়াবা, দুখ লাগে, কেতিয়াবা কেতিয়াবা ভালো লাগে। সেইবোৰ সময় লৈ মনত পৰিলে।
হয়, তুমি যেনেকে কৈছা অৰ্থনৈতিক আহ পঢ়া চাৰে আহ, এ কথা কলা তুমি, সেনেকুৱা মোৰো অ কিছুমান, কথা মনত পৰে ছাৰলৈ। যিহেতু ছাৰে কেতিয়াবা, আমাৰ প্ৰতি খং কৰি, কিছুমান কথা ইমান, অ হেৰিকে কৈছে, বেয়াকেও কৈছে। কেতিয়াবা ভালকেও কৈছে। সেইটো কিন্তু আমাৰ ভালৰ কাৰণে ছাৰে ইমান এ বেয়াকে কৈছে। যাতে কথাবিলাক আমাৰ গাত লাগে। আমি ভালকে বুজি পাও, সেনেকুৱাকে কৈছে। কিন্তু আ- তেতিয়া যে বেয়াকে কৈছে, তেতিয়া আমি ছাৰক বেয়া পাইছিলো। কিন্তু সেই কথাষাৰ এতিয়াহে মনত পৰে, যে ছাৰে আমাক কিয় কৈছিলে কথাষাৰ।
কেতিয়াবা কেতিয়াবা মনত পৰে যে ছাৰে যে আমাক গালি পাৰিছিলে, পিছতকে আকৌ ছাৰে নিজে আমাক সুধিছিল, তহঁতে বেয়া পাইছ নেকি, আচলতে তহঁতক মই বেয়াকে ক'ব কাৰণে সেই কথাষাৰ কোৱা নাছিলো। মই তহঁতে কিবা এটা বুজি পা, ভাল কিবা এটা কৰ ভৱিষ্যত ভৱিষয়তত, সেইবোৰ উদ্দেশ্যয়ৰে কথাবোৰ কৈছিলো আৰু তেখেতে পঢ়াৰ বাহিৰেও আমাক বহুত আহ মৰম কৰিছিল। তেখেতে আমাক আহ কেতিয়াবা কেতিয়াবা, আহ স্কুলৰ, মধ্যাহ্ন ভোজনত মাতি লৈ আহিছিল, কিয় বহি আছ ৰুমত, আহ তহঁতে আহ ভাত খাই ল। তেনেকে বহুতো স্মৃতি, ট ছাৰৰ কথা বহুতো স্মৃতিত, তিয়ালৈ এতিয়া আমাৰ মনলৈ আহে।
হয়। কেতিয়াবা মনত পৰে নে, ছাৰৰ লগত যে আমি আহ ফুৰিব গৈছিলো।
হয় হয় নিশ্চয়কৈ মনত পৰে। এবাৰ আমি ছাৰৰ সৈতে আৰু আহ আমাৰ আৰু কেইবা গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে আমি, ফুৰিবলৈ গৈছিলো।
বহুতো ফুৰ্তি কৰিলো বহুতো স্মৃতি আছে ছাৰৰ লগত আমাৰ ইমান ভালকে ফুৰাই খুৱাইছে আমাক, আহ লৈ গৈছে যেতিয়া আমি বা বাছেদি গ'লো চবে এক লগত ছাৰে আমাৰ কাৰণে কিমান চিপছ চকলেট এইবিলাক আহ এ দি- ছিলে আমাক যাতে বাছত যাতে বেয়া নালাগে আমাৰ অ সেইবিলাক কথা কেতিয়াবা বহুত বৰকে মনত পৰে ছাৰলৈ।
হয় হয় নিশ্চয়, সেইবোৰ কথা বহুত বেছি মানে বহুত বৰকৈ মনলৈ আহি থাকে কাৰণ সেইবোৰ দিন এতিয়া আৰু আমি উভতাই নাপাওঁ সেইটো কাৰণে হয়তো সেইবোৰ স্মৃতি আমাৰ মনলৈ বৰ কৈ আহি থাকি,
হয় আহ ভাল পোৱা বুলি কলে এজন টিচাৰ এজন শিক্ষককে আমি ক'ব নোৱাৰো যিহেতু পতি পত প্ৰতি প্ৰতিগৰাকী শিক- শিক্ষক শিক্ষয়িত্ৰী আমাৰ ভালৰ কাৰণেই আমাক অ পঢ়াইছে বুজাইছে ভালৰ কাৰণে কিছুমান কথা কৈছে সেই হিচাপে, আৰু সেই হিচাপে আমি কব লাগিব যে আমি গ যিমান শিক্ষক শিক্ষয়িত্ৰী আছে চবকে আমি ভাল পাব লাগিব মনে দি চবকে শ্ৰদ্ধা দিব লাগিব। আহিব।
হয় নিশ্চয়, যেতিয়া আমি শিক্ষক শিক্ষয়িত্ৰীক আমি মনৰ পৰা ভাল পাব পাৰিম তেতিয়াহে আমি তেওঁলোকক বুজিব পাৰিম তেওঁলোকে আমাক কি আচলতে দিব বিচাৰিছে পঢ়াৰ মাধ্যমেৰে তেওঁলোক আমাক জ্ঞান দিব বিচাৰিছে যেতিয়া আমি শিক্ষক গৰাকীক বা শিক্ষয়িত্ৰীক ভাল পাব পাৰিম তেতিয়া হয়তো আমি সেই জ্ঞানখিনি অৰ্জন কৰিব পাৰিম বুলি মই ভাবো।
কে কৈছা।
পিছে কেতিয়াবা মনত পৰে নে ছাৰে যে আমাৰ লগত ইমান হাঁহি ধেমালি কৰিছিলে আহ আহ বহুতো হেৰি বুজাইছিলে হাঁহি ধেমালিৰ মাজেদি
হয় নিশ্চয় মোৰ মনলৈ আহে এতিয়া আহ এতিয়ালৈকে আমি যিমানখিনি আহ শিক্ষক শিক্ষয়িত্ৰী বা স্কুলীয়া জীৱনৰ পিছত কলেজীয়া জীৱনত আমি বহুত বৰ্তমান সময়ত আমি বহুত ব্যস্ততাৰ মাজেৰে জীৱনটো অতিবাহিত কৰি কৰিব লগা হৈছে কিন্তু তাৰে মাজতে আমাৰ সেই স্কুলীয়া দিনৰ যিবোৰ হাঁহি ধেমালি শিক্ষকৰ লগত আহ কথা বতৰাৰ মাধ্যমেৰে হাঁহি ধেমালি কেনেকে কেনেকে আমি পঢ়িছিলো সেইবোৰ কথা বৰকৈ মনলৈ আহে
হয় ঠিকেই কৈছা।
হয় তোমাৰ লগত কথা পাতি আজি বহুত দিনৰ মূৰত আহ সেই কথাখিনি তোমাৰ সৈতে মই বিনিময় কৰিব পাই বহুত খিনি মোৰ মনটো ভাল লাগি আছে আহ আশা কৰো ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ আলোচনা কৰিম আৰু তোমাৰ লগত কথা পাতি আজি মোৰ বহুত ভাল লাগিছে।
হয়, মোৰো ভাল লাগিছে। তোমাৰ লগত কথা পাতি
হয়।